হেল্ল',
হেল্ল',
হেল্ল',
হেল্ল', অ, শুনিছানে?
হয়, শুনিছোঁ- শুনিছোঁ মোৰ মাততো শুনিছা নে?
শুনিছোঁ কি কৰি আ?
এয়া তোমাৰ এনেই বিচনাতে বহি আছো তুমি কি কৰিছা?
ময়ো এয়া ভাত পানী খাই উঠি পেলাই এনেই খিৰিকীৰ ওচৰতে বহি আছো বাকী খবৰ খাতি কেনেকুৱা তোমাৰ?
খবৰ খাতি ভালেই বাৰু দেই তোমাৰ ভাল নহয়?
অ, ভালেই-ভালেই অ, তাকে বোলো বহু দিন হ'ল তোমালে ফোন চোন কৰা নাই আজি বোলো এটা বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলোঁ মানে।
অ, কোৱাচোন বাৰু?
হয় হয় এতিয়া ধৰি লোৱা মানে বিষয়টো এনেকুৱা হ'ব এই হেৰি এতিয়া যদি মানে মোক যদি ঘপককৈ যদি মানে প্ৰধানমন্ত্ৰী বনাই দিয়ে মানে প্ৰধানমন্ত্ৰী পদ মানে পদলৈ যদি ই উঠাই দিয়ে তেতিয়া মই মানে আমাৰ সমাজৰ কাৰণে কি কৰিব পাৰিম সেই কথাটো ওপত তা আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হব বাৰু বিষয়টো
অ একদম ধুনীয়া বিষয় এটা বাছি লৈছা বাৰু দেই টো মানে ধৰা কি হব এইটো বিষয় ওপৰত পাতিলে আমাৰ স্কীলসমূহ ডেভ লব হ'ব বাৰু আগবঢ়াচোন
হয় হয় অ হয় হয় ঠিক কথা কৈছা এতিয়া যদি মানে কি হয় মোক যদি মানে প্ৰধানমন্ত্ৰী সজাই দিয়ে তেতিয়া মানে মই বহু খিনি মানে কাম হাতত লবলৈ মানে চেষ্টা কৰিম আৰু এতিয়া আমাৰ যি প্ৰধানমন্ত্ৰী আছে তেওঁ বাৰু বহুখিনি কাম বাৰু হাতত লৈছে বাৰু হয় নহয় বাৰু এতিয়া মানে প্ৰতম প্ৰথম কথা মানে মই হাতত ল'ম কি আমাৰ যি শিক্ষা ব্যৱস্থাটো আছে সেই তাৰ ওপৰত মই বেছি বেছি মানে কঠোৰ ভাৱে মই হাতত লম কিছুমান কাম যেনে এতিয়া কি এতিয়া মানে চৰকাৰে কি কৰিছে আজিকালিৰ দিনত বা তোমাৰ বিনামূলীয়া শিক্ষা দিছো বুলি কৈছে কিন্তু তাৰউপৰিও মানে কিছু কিছু ক্ষেত্ৰত মানে টকা পইচা লৈ আছে মই কি কৰিম সেই টকা পইচা সমূহ মানে নলও মানে পুৰা শিক শিক্ষাটোৱে একেবাৰে বিনামূলীয়া কৰি দিম সকলোৰে বাবে গম পাইছা
অ অ হয়
আৰু তাৰ উপৰিও তোমাৰ যি এতিয়া কে মানে তোমাৰ পাঠ্যপুথিৰ কিতাপসমূহ যে আমাৰ চৰকাৰে যে তোমাৰ যোগান ধৰে সেইটো ভালে কৰিছে কিন্তু মই কি কৰিম পাইত ঠ্যপুথিৰ বাহিৰেও মানে আৰু কিছুমান ধৰণৰ কিতাপ মানে মই মানে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীৰ হাতত মানে প্ৰদান কৰিবলৈ চেষ্টা কৰিম কাৰণ যেতিয়া বাহিৰা কিতাপ পঢ়িব তেতিয়াহে মানে উম মানে ছাত্ৰ ছাত্ৰীয়ে, নিজৰ জীৱন সংগ্ৰামত মানে যুঁজিবলৈ মানে ভাল হব তেওঁওলোকৰ গম পাইছা
ভাল হ'ব হয় আৰু লগতে তোমাৰ বাহ্যিক জ্ঞানসমূহো লাভ
অ অ হয় হয় অ ঠিক কথা কৈছে অ তাৰ উপৰিও তোমাৰ ধৰি লোৱা এতিয়া অ তোমাৰ যি যাতায়াতৰ ব্যৱস্থাৰ কথা কবলৈ গৈছো দেই যাতায়াতৰ ব্যৱস্থা আজিকালি তুমি চাবাচোন কি হৈছে কিছুমান মানে এনুকা আ মানে ঠিকাদাৰ আছে তেওঁলোকক মানে চৰকাৰে পইচা পাতি দিয়ে সেই ঠিকাদাৰ সমূহে কি কৰে, একেবাৰে অদৰকাৰী কিছুমান ৰাস্তা পদূলি আমাক বনাই দিয়ে গম পাইছা। মই মই কি কৰিম মই মানে, মোৰ আনদাৰত এনেকুৱা কিছুমান মানুহ ৰাখিম তেওঁলোকক মানে মই সেই, পথসমূহলৈ পঠিয়াম আৰু পঠিয়াই পেলাই তাৰ মানে সেইটো ভালদৰে তেওঁলোকে কাম কৰিছে নাই সেইবোৰ চাম আৰু যদি তেওঁলোকে ভালদৰে কাম নকৰে, তেতিয়া আমি সেই তেওঁলোকক সেই মানে কামৰ পৰা বঞ্চিত ৰাখিম বুজিছা,
হয় হয়।
অ আৰু তাৰ উপৰিও আজি আজিকালি তুমি এটা কথা লক্ষ্য কৰিছা নাই জানো আজিকালি যে আমাৰ প্ৰকৃতিটোৰ ওপৰত যে কিমান খিনি মানে, তোমাৰ ক্ষতি হৈছে সেইখিনিতো লক্ষ্য কৰিচাই চাগে?
হয় হয়।
অ তাৰে একমাত্ৰ কথা হল তোমাৰ এই যান বাহনৰ ধোঁৱা সেইখিনিতো আছেই, তোমাৰ যি কল কাৰখানা ধোঁৱা সেইখিনি কথা যদি আমি কবলৈ যাওঁ কি কৰিব লাগে কল কাৰখানাৰ যি ধোৱটো মানে তোমাৰ কল কাৰখানাত মানে এটা ওখ চিমনি বহুৱাই পেলাই তাত মানে এনেকুৱা কিছুমান জালনা লগাই দিব লাগে যাতে মানে ইমান বেছিকৈ আমাৰ বায়ুতো প্ৰদূষণ নহয় সেই তেনেকুৱা ধৰণৰ আমি কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম।
হয়, কৰিব লাগে অ,
হয় হয়, আৰু তাৰ উপৰিও আমাৰ যি এতিয়া যি প্লাষ্টিক হওঁক পলিথিন হওঁক আমি সেইবোৰ এ একেবাৰে বেন কৰি দিম, গম পাইছা?
উম, হয়,
হয় হয়, তাৰ উপৰিও এতিয়া আমি যে, এটা কথা কি হ'ল এইসমূহ কাম কিন্তু আমাৰ চৰকাৰ খনেও এতিয়া বৰ্তমান মানে কৰি আছে, আমাৰ প্ৰধানমন্ত্ৰীও কৰি আছে। কিন্তু সেইখিনিকে এতিয়া মইয়ো মানে কৰিম বুলি ভাবিছো কিন্তু মই আৰু অলপ উন্নত ভাৱে কৰিম বুলি ভাবিছো তাৰ উপৰিও এতিয়া এটা বহুত ডাঙৰ সমস্যা আমাৰ মাজত চলি আছে কি যে, এই নাৰী যে আজিকালি যে সুৰক্ষা নাই সেই কথাটো চলি আছে, গম পাইছা নে?
হয়, হয়, অ,
হয় হয়, তাৰ ওপৰত মই কঠোৰ মানে, উম, মানে পদক্ষেপ ল'ম বুলি মই ভাবো কাৰণ এ যদি ক'ৰবাত যদি মানে নাৰীৰ যদি এনেকে সুৰক্ষা নাই বুলি যদি শুনো তেতিয়া মানে সেই উম, বেয়া মানে যিজনে মানে বেয়াকে কিবা কাম কৰে সেই তেওঁলোকৰ ওপৰত মই কঠোৰ শাস্তি দিম মানে তোমাৰ কঠোঁৰ শাস্তি মানে কি হব তেওঁলোকক মানে এ জীৱন যাপন কাৰাদণ্ড নহয়, তেওঁওলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিম গম পাইছ
উম, হয় হয়,
হয় হয়, তেতিয়া কি হ'ব আচলতে, তেতিয়া মানে সেই তাৰ পৰা তোমাৰ আহ যদি এজন দুজন মানুহে যেতিয়া সেই তেনেকে মানে তোমাৰ বা আইনৰ হাতত পৰি পেলাই এনেকে ফাঁচিৰ সন্মুখীন হব তেতিয়া কি হ'ব আমাৰ সমাজখন মানে অলপ ভাল হ'ব কাৰণ তেতিয়া ভাবিব যে অ, এনেকুৱা কাম নকৰোঁ দেই মানে কৰিলে আমাৰ বিপদ আছে তেনেকুৱা বুলি ভাবিব, গম পাইছা?
হয় হয়, তুমি একদম ঠিক কথা কৈছা বাৰু। এতিয়া ধৰা আমাৰ এতিয়া তুমি যিটো কথা কৈছা, এতিয়া ধৰা আমাক যদি এদিনৰ কাৰণে প্ৰধানমন্ত্ৰী বনাই দিয়ে। এতিয়া তুমি তাৰে প্ৰায় খিনি উন্নতিৰ কথা কৈছা এতিয়া, মইও কৰিলৈ বিচাৰিছ ছোঁ দেই দুটামান কথা।
অ', কোৱা কোৱা।
এতিয়া যদি ধৰি লোৱা, আমাক যদি এদিনৰ কাৰণে প্ৰধানমন্ত্ৰী বনাই দিয়ে। তাৰে ভিতৰত তুমি কিছু কিছু কথা কৈছা এতিয়া শিক্ষাৰ ক্ষেত্ৰতে হওক, বা তোমাৰ আমাৰ ৰাস্তা পদূলি বা বিভিন্ন ধৰণৰ বেয়া বেয়া যিসমূহ কাম চলি আছে তাৰ ক্ষেত্ৰতে হওক। এতিয়া শিক্ষাৰ ক্ষেত্ৰতে তুমি কৈছা আমি বিনামূলীয়া এতিয়া দিছে যদিও তাৰে ভিতৰত কিছুমানে মানে পইচাও লৈছে।
এতিয়া তাৰ ক্ষেত্ৰত আমি আৰু এটা কাম কি কৰিব পাৰো জানানে, আমাৰ এতিয়া বৰ্ত বৰ্তমান যিহেতু ডিজিটেল যুগ, আমাৰ এই বিদ্যয়ালয়ত সমূহত কি কৰিব পাৰো একদম, বৰ্তমান ল'ৰা ছোৱালীও যিহেতু মোবাইলৰ লগত খুব জড়িত, আমি মোবাইলত সেই ডিজি টেল ক্লাছসমূহৰ ব্যৱস্থা মানে উন্নত মানহৰ কৰিব লাগিব, এতিয়া তুমি যদি আমাৰ বেলেগ দেশলৈ চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ বা তেনেকুৱা ধৰণৰ দেশ। বিলাকত কি হয়, ল'ৰা ছোৱালী বিলাকে মানে বিদ্যালয়লৈ কোনো পাঠ্যপুথি নিনিয়ে। তেওঁলোকে কি কৰে এটা এটা লেপটপ লৈ যায় সেই লেপটপত তেওঁলোকৰ সকলো ধৰণৰ বস্তু সোমাই থাকে। আৰু চাবাচোন বৰ্তমান ল'ৰা ছোৱালী কি হৈছে সেই মোবাইলৰ যি এনিমেশচন যুক্ত পঢ়া শুনা সেইবিলাকত বেছি গুৰুত্ব দিয়ে, সেই ক্ষেত্ৰত যদি আমি পাৰোঁ, আমি বিদ্যলয়ত যদি এটা ডাঙৰ ডাঙৰ টি ভিত লগাই তাত যদি এনিমেশন ভাবে আমি পঢ়াব পাৰো ডিজিটেল ভাৱে পঢ়াব পাৰো, তেতিয়া হয়তো শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে দুগুণ ভাৱে
হয়-হয় আগবাঢ়ি যাব, হয়-হয় অ',
আৰু আমি কি কৰিব পাৰো আমাৰ এতিয়া চাবাচোন আমাৰ কি কৰে। বৰ্তমান মানুহে বনাঞ্চলসমূহ খুব ধ্বংস কৰে সেই ক্ষেত্ৰত আমি কি কৰিম কৰিব লাগিব তোমাৰ আমাৰ জি ফ্ৰৰেষ্ট দিপাটমেট সময়ত আমি একদম। কঠোৰ ভাৱে জনাই দিব লাগিব যে আমি যদি কৰবাত বিনা কাৰণত গছ-চছ কটা দেখো। বা ধৰা এই আজিকালি কি হয় কিছুমান মানুহে গছ কাটি চুৰি কৰি বেচে। সেইবিলাক যদি আমি কৰা দেখো। তেতিয়া কি হব যদি তেওঁলোকে এস সপ্তাহৰ ভিতৰত সেই মানুহ সমূহক উলিয়াব নোৱাৰে, তেতিয়া আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহ তেওঁলোকক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হ'ব। সেই তেনেকুৱা ধৰণৰ যদি আমি পদক্ষেপ লওঁ তেতিয়া। তেওঁলোকে মানে খুব কাৰাভাৱে আমাৰ যি বনাঞ্চল তাৰ ওপৰত গুৰুত্ব গুৰুত্ব দিব আৰু। তাৰ লগতে যদি আমি এতিয়া আমাৰ এতিয়া ৰাস্তা পদূলি উন্নয়নৰ ক্ষেত্ৰত চাওঁ এতিয়া কি হৈছে। এতিয়া তুমি চাবাচোন আমাৰ যি হাইৱে সেই হাইৱে সমূহে মানে বেছি গুৰুত্ব দিছে ৰাস্তাৰ ক্ষেত্ৰত। কিন্তু আমাৰ যি তোমাৰ গাঁৱলীয়া অঞ্চলৰ ৰা ৰাস্তা-পদূলি এতিয়া তাৰ ক্ষেত্ৰত চাবলে কি হৈছে আমাৰ যি গাঁও অঞ্চলৰ ৰাস্তা সেইবিলাকত? মানুহে বেছি গুৰুত্ব নিদিয়ে চৰকাৰে-চৰকাৰে গুৰুত্ব। নিদিয়া নহয় কিন্তু চৰকাৰে তাৰ বাবে পইচা দিয়ে কিন্তু এটা যিসমূহ ঠিকাদাৰ সেই ঠিকাদাৰ সমূহে কি কৰে তাত তোমাৰ প্ৰথমতে দুই তিনিবাৰ মান মানে বালি মাতি পেলাব তাৰ পিছত মানে। সেই কামটো তাতে ৰাখি সেই পইচাটো তেওঁলোকে খাই পেলাই।
খাই পেলাব হয়-হয় অ,
হয়, সেই ক্ষেত্ৰত আমি কি কৰিব পাৰো তোমাৰ যিসমূহ মানুহে এনেকুৱা কাম কৰে যিসমূহ ঠিকাদৰে এইবিলাক কাম কৰে, আমি কি কৰিব পাৰো আমাৰ পি ডাব্লিউ ডি ডিপাৰ্টমেন্টৰ যিসমূহ মুখ্য অধ্যক্ষক থাকে। সেই তেওঁলোকক আমি কঠোৰভাৱে জনাব লাগিব যে ভৱিষ্যতে যদি এনেকুৱা আমি দ্বিতীয়বাৰ কাম দেখো, তেতিয়া আমি সেই এক একচন কিন্তু আমি সেই পি ডাবলি ডিাৰ্টমেটতহে' লম আমি।
হয়-হয় অ, হয় নহয়।
তেতিয়া কি হব, আমাৰ যি আমি যেতিয়া তেওঁলোকক কঠোৰ ভাৱে কৈ দিম যে পি ডাব্লিউ ডি। ডিপাৰ্টমেন্টক যেতিয়া কঠোৰ ভাৱে জনাই দিম ভৱিষ্যতে যাতে এনেকুৱা কাম নহওক। তেতিয়া তেওঁলোকে কি কৰিব যিসমূহ ঠিকাদাৰে এই পইচা সমূহ মাৰি পেলাই খাই আছে বা, পইচা সমূহ মাৰি দিছে সেই তেওঁলোককো তেওঁলোকে, কঠোৰ ভাৱে জাননী দি দিব যাতে ভৱিষ্যতে এনেকুৱা কাম তেওঁলোকে দ্বিতীয় পাৰ নকৰে। সেই ক্ষেত্ৰত চাবলৈ গলে কি হব আমাৰ ৰাস্তা পদূলি উন্নয়ন হব। আৰু তেনেকুৱা ধৰণৰ বহুত আছে এতিয়া যদি চোৱা আমাৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়া তোমাৰ কি কৰে এ যিবিলাক তোমাৰ দোকান থাকে তেওঁলোকে কি কৰে জোখতকৈ বেছি দাম লয়? এতিয়া আমি এনেকুৱা কিছুমান দায়িত্ব ল'ব পাৰো, যে আমাৰ খাদ্য বিভাগত থকা যিসমূহ মন্ত ন্ত্ৰী তেওঁলোকক যদি আমি কঠোৰ ভাৱে জনাই দিও যে আমাৰ যিটো এম আৰ পি লিখা থাকিব তাত। কৈ যাতে এটকাও বেছিকৈ নলয় সেইটো যদি আমি কঠোৰ জাননী দি দিও তেতিয়া কি হব? আমাৰ মূল্য বৃদ্ধিৰ সমস্যাটো মানে ক কমি যাব আচলতে, মানে কি হব? এতিয়া আমিতো দেখিছো মূল্য বৃদ্ধিৰ ফলত কিমান লোক দৰিদ্ৰতাত ভুগি আছে। সেই ক্ষেত্ৰত যদি আমি এ, মূল্য-মূল্য বৃদ্ধিটো যদি আমি কিছু পৰিমণে হ'লেও কমাব পাৰো, তেতিয়া আমাৰ সমাজ খন আচলতে উন্নয়নৰ দিশে আগবাঢ়িব। বা আমাৰ যি সকল লোকে জীৱনতটো কটাবলৈ কষ্ট হৈছে তেওঁওলোকে আচলতে জীৱনটো সুন্দৰ ভাৱে কটাব পাৰিব।
হয়-হয়।
আৰু তেনেকুৱা ধৰণৰ আমি বহুতো সুবিধা এতিয়া কৰি দিব পাৰো এতিয়া ধৰা আমাৰ এতিয়া কি হৈছে চৰকাৰে আমাৰ যিসমূহ মানুহে তোমাৰ নিবনুৱা সমস্যাত ভুগি আছে তেওঁলোকক কি কৰে বা বি পি এল কাৰ্ডৰ অন্তৰ্গত তেওঁলোকক আমাৰ এ ফ্ৰী মানে একদম বিনামূলীয়া বাসগৃহ দিয়াৰ ব্যৱস্থা কৰিছে
হয় হয়
এতিয়া আমি তাৰ ক্ষেত্ৰত কি দেখো বহুতো এনেকুৱা ঠিকদাৰ থাকে বা সেই এনেকুৱা বিনামূলীয়া ঘৰৰ লগত জড়িত যিবিলাক মেনেজাৰ থাকে বা যিসমূহ ম এ তোমাৰ কাৰ্যকাৰিতা থাকে তেওঁলোকে কি কৰে সেই আহ যিজন মানুহক ঘৰতো বনাই দিব তেওঁলোকৰ পৰাও ওপৰঞ্চি সেই যি চৰকাৰে ধ ধন দিয়ে সেই ধনৰ পৰা তেওঁলোকে এটা অংশ মানে এ তেওঁলোকৰ পৰা বিচাৰে বা তেওঁলোকক এনেক কয় আপুনি ইয়াৰ পৰা আমাক বিছ হেজাৰ টকা দিলেহে আপোনাক ঘৰটো দিম সেই ক্ষেত্ৰত যদি আমি কঠোৰ ভাৱে তেওঁলোকক জাননী দি দিওঁ যে এনেকুৱা কাম যাতে আমি দ্বিতীয়বাৰ নুশুনো সেই দৰিদ্ৰ মানুহ খিনিক আমি আচলতে ঘৰটো দিছো কেলে তেওঁলোকে সেই ঘৰটো বন বনাবলে আচলতে সক্ষম হোৱা নাই বা তেওঁলোকে সেইখিনি ঘৰ বনাবলে তেওঁলোকৰ ওচৰত ধন টকা পইচা নাই তেনে ক্ষেত্ৰত যদি তোমালোকে আকৌ সেই মানুহখিনিৰ পৰা যদি আকৌ পইচা বিচাৰে তেনে তেওঁলোকে মানে ঘৰটো কেনেকৈ বনাব তেওঁলোকে আচলতে আমাৰ যি প্ৰৰ প্ৰাকৃতিক দুৰ্যোগ সেই দুৰ্যোগৰ পৰা সুৰক্ষা পাবলৈ ঘৰৰ এটা অত্যন্ত প্ৰয়োজন এই ক্ষেত্ৰত আমি তেওঁলোকক কৈ দিব পাৰো যে কঠোৰভাৱে কম যদি তোমালোকে দ্বিতীয়বাৰ সেই মানুহ খিনিৰ পৰা পইচা বিচাৰা তেনেহলে তোমালোকক চাকৰিৰ পৰা বহিছ ষ্কাৰ কৰা হ'ব সেই ক্ষেত্ৰত কি হব সেই যিসকল লোক আহ যিসকল ঠিকাদাৰ থাকে তেওঁলোকে মানে ভয় খাব যে আচলতে সেই বিছ হাজাৰ টকাটো ডাঙৰ নহয় আমাৰ চাকৰিটোহে ডাঙৰ। তেতিয়া তেওঁলোকে কি কৰিব সেই মানুহখিনিৰ পৰা তোমাৰ দ্বিতীয়বাৰ প টকা পইচা নুখুজিব এতিয়া আমি যদি আৰু এটা ক্ষেত্ৰত লক্ষ্য কৰো আমাৰ যি ধৰা গ্ৰাম্য অঞ্চলৰ যি আ বিজুলী মানে বিভাগ বা আমাৰ ধৰা ইলেক্ট্ৰিচিটি সেইটো আচলতে মানে গাওঁ গাওঁ বিলাকত খুব পিছ পৰি আছে এতিয়া তুমি চাবাচোন আমি যিহেতু গাঁৱৰে বাস সিন্দা আমি গাঁৱত দেখো যে তোমাৰ এজাক যদি আহ সৰু সৰু বৰষুণো আহে তেতিয়া কি কৰে সেই লাইনটো কাটি দিয়ে তাৰ পিছত তোমাৰ কি কৰে দুই অ দুই তিনিদিনলৈ লাইন চাইন নিদিয়াকৈ থাকে তাৰ ফলত কি হয় আমাৰ উম এই গাঁওসমূহতো বিভিন্ন আমাৰ ছাত্ৰ ছাত্ৰী ত্ৰী থাকে আচলতে যিমান ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী গৈ পেলাই ডাঙৰ ব্যক্তি হৈছে সেইবিলাকৰে কিন্তু বেছিভাগ আমাৰ গাঁওবিলাকৰ পৰা ওলাই গৈ এতিয়া কি হব যদি লাইনটো তোমাৰ দুই তিনিদিন কাটিয়ে থৈ দিয়ে সেই ল'ৰা ছোৱালী বিলাকে পঢ়া শুনা কৰিব কেনেকৈ কাৰণ গাঁৱতো সকলো মানুহে তোমাৰ ইনভাইৰ্টাৰ কিনিব নোৱাৰে বা তেনেকুৱা ধৰণৰ চলাৰ চিষ্টেম তেওঁলোকে সংযোগ কৰিব নোৱাৰে সেই ক্ষেত্ৰত আমি বিজুলী বিভাগৰ মানুহখিনিক কব লাগিব যে তোমালোকে সীমিত ভাৱেহে বি জুলি বাতিটো কাটিবা যাতে ধৰা যদি ডাঙৰ ধুমুহা আহে তেতিয়াহে কাটি থবা কিন্তু এনেই সৰু সুৰা বৰষুণত তোমালোকে এনেকুৱা ধৰণৰ কাম নকৰিবা।